অ আহিছেনে মাত্ৰ মাত্ৰো আহিছেন নাই
অ আহিছে আহিছে
প্ৰথম আকৌ কিব মই নুশুনা নিচিনা পালো উম ঠিক আছে হেৰি কি বুলি কয় অ খালো খালো মানে এতিয়া আকৌ চাহ একাপ খাম বাৰু এইখিনি সময়ত
অ
খালো এইটো কি কয় ৰুটি চব্জি বনাই কোনবাই কোনোবাই ভাত খাই আমাৰ কোনোবাই ৰুটি খাই তেনেকুৱা মই ৰুটি খাওঁ ৰাতিপুৱা ৰাতিপুৱা নহয় ৰাতিপুৱা নহয় এই ৰুটি ভাজি সিনি মায়ে বনায় ৰাতিপুৱা নহ ৰাপুৱা মই লাজ চাহ কাপ খওঁ মানে গৰম পানী দুগিলা খাই লৈ পেলাই
অ
দিনটো মোৰ পানী পিয় নালাগে জানানে মোক ডাক্তৰে ডিহাইড্ৰেচন হৈছিল নহয় মোৰ এবাৰ জানা পানী কম হৈ গৈছিল দেহত তাৰপিছতে ডাক্তৰে মোক খুব পানী খাব দিলে মইতো এতিয়া পানী পিয়াহে নালাগে মই কি কৰিম বাৰু মোক কেতিয়া চুবি গালিব মোক পানী দিয়া নালাগে নহয় বিশ্বাস কৰা উম বেয়া ক বহুত বেয়া কথা
পানী পিয় নালাগিলেও পানীটো খাব লাগে
খাব লাগে তাৰপিছতে কি কৰিলো ৰাতিপুৱাই কুহুমীয়া কৰিৈ দুগিল লাজ মানে নামটোত দুগি লাাজ কি ক জানা খালি খালিক চিচা গিলাচ তত খালি খালি ল দুগিলাচ মানে কবলে হ'ব তেনেকে দুগিলাচ খাই আছে এ লাল চাহ একাপ খাওঁ দ তাৰ পিছতে খওঁতে ৰুি প্ৰতিুি চুতি দেৰি কৰি খাওঁ অকণমান
অ
খাই পেলাই তচৰ ভাতটো দেৰিক কৰি খাওঁ যে দুটা আঢৈটা মানত এতিয়া চাহ কাপ খাম বনাবলৈ গৈ এ কিমান নয়ে ব নাবৌ
অ নহয় ৰাতিপুৱা বোলো হেৰি হয় যায় ব গোটেইখিনি মায়ে বনোৱা মায়ে কৰেনে বোলে তুমি
অ ৰাতিপুৱাম নাই ময়ো অলপ সহায় কৰি দিও কিবা কাটিব লগা থাকিলে কাটি কুট দিও তছ মায়ে ব ন চব নাই বনাই মই কিন্তু এক সা যে কিবা মই বনাও নহয় কিবা জানে নে জানা মই আচাৰ চচাৰ বনাও বহুত গাভৰ চল নব হ নাই ন হেৰি জ চেলিমই বনাও কিন্তু মই খুব ভাল পাওঁ
অ তুমি অকমান বেলেগ আৰু
বেলেগ মই মান এটাাম বেয়া পাওঁ জা বান ধৰা কাপোৰ ধ খু বেয়া পাও মোক যদি কোনোব পাকঘৰত কিবা বনাই থাকিবতে ভাল পাওঁ
অ গৰমতো আমনি নালাগে ন?
নালাগে মই ভাল পাওঁ কিন্তু উপায় নাই বা ধোৱা কাপোৰ ধোৱা কৰিবই লাগে ন ছোৱালী মানুহ যেতিয়া কৰিবতো লাগিবই আৰু কিন্তু ভাল নাপাওঁ সেইপা কাম কৰি মই
কিন্তু শেষক পাছত কৰিবই লাগিব কিন্ত এ বেয়া পোৱা কামটয়ে বেছিকে কৰিব লগা।
হে হে সেইটো হয়। কিন্তু জানো বাৰু চব কৰিবলৈ
আহ
সে এলাহ কিছুমান কামত
এ এতিয়া লাহ লাগিব পিছত যেতিয়া বোৱাৰী হ'বা তেতিয়া লাহটো গু
অ তোমাৰ চাগে এলাহ নালাগে। কে আৰু ন
অ আগতে সেই ঘৰৰতটো চিডিল কোৱা পাতি বেলেগ কাম কৰিবলৈ মন নাযায় এতিয়া দেখোন নকৰিলেও নহয় গোটেইখিনি কৰিব।
এতিয়া চাগে বেলেগে কৰিলে হয় তোমাৰ অশান্তি লাগে।
অ এতিয়া মানে হেৰি চকুত নালাগা নিচিনা লাগে।
উহো।
কাপোৰ ধুলে মানে বেলেগে কাপোৰ ধুলে মোৰ চকুত নালাগে।
সেইটো হয় ন
ফাকে যেন নোধুব। কাপোৰ খত এতিয়া মই চ চাৰফত দিয়াৰ পিছত আকৌ মানে কাপোৰখনত চাবোন মাৰি পেলাই।
উম উম উম অ সেইটো ময়ো দিওঁ কাপোৰ ধুলে মই দিওঁৱেই অ
সেইকাৰণে মোৰ পচন্দ নহয়
উম ময়ো দিওঁ চাবুন দিওঁয়ে মই চাৰফ দি পেলাই আকৌ।
আকৌ মই মাছ নাখাওঁ যে
অ তুমি মাছ নোখো
অ মাছ নাখাও যে বাচনতটো বাচন যে কিছুমানে ধৰিলে মাছ। ছয় গন্ধ‌ লয় থকা মোৰ
মাছৰ বাচন, মাছৰ যে বাচন যে ইমান গো নাই ন। বহুত কোমাই দুবাৰ মানকে মাজিব লাগে এবাৰ মাজি আকৌ মাজিব লাগে তেতিয়া মানে অ। জাবৰটো ধুই পেলাই তেতিয়া গোন্ধটো নাথাকে।
মই কি কৰোঁ প্ৰথমতে গ্লাছ খিনি এক্সট্ৰাকে ধুই ল‌ওঁ।
অ সেইটো হয়, সেইটো হয়, নহ'লে
বাচনতো নোধোতে মানে বাতি কিবা অ দিচ খাল, নোধোতে।
উম।
মই আগে মানে সেই গ্লাছ খিনি ধুই লওঁ। তাৰ পিছতহে। থাল বাতি মানে চুও। নহলে মই অশান্তি অ'।
আকৌ এ এনেও বৰ গোন্ধাই দিয়া মাছ চাছ। কিছুমান গোন্ধ ময়ও বেয়া পাওঁ সেইটো গোন্ধ।
কিছু মানুহৰ ঘৰত যে গিলাছত পানী।
অ মা, ন! মই সেইকাৰণে নাখাওৱেই বেলেগৰ ঘৰত পানী চানি দিয়া। নালাগিলেও নাই।
মানুহৰ ঘৰত। গ'লে চাই বুজিহে।
অ সঁচা একেই সঁচা হয়। কি বনালা আজি? ভাত ৰাতিপুৱা ভাতটো আৰু
ৰাতিপুৱা ভাতো হেৰি এই ৰঙালাও আগটো যে
অহ।
টো সৰিয়হ দি পেলাই। তেনেকে অকন বনালো আলু দি। তাৰপিছতে দাইল বনালো, তাৰপিছতে আৰু কণী বইল কৰি পেলাই ফালি ফ্ৰাই কৰি দিলো।
অহ।
ৰাতিপুৱা দৌৰা দৌৰি হয়, নহয়
উৎপাত হয়, ৰঙালাও আগটো খাই ভাল লাগে কিন্তু ন?
তাৰ পিছত সেই তেনেকে বনালো এতিয়া দুপৰীয়া আকৌ বনাব লাগিব হেয়ি তেতিয়া চব্জি মানে উৎপাতকে কটা যে, অকমান হে হ'ল। আৰু ভাজি দিলে এইবোৰ কম হৈ যায় নহয়।
অ', শাকজাতীয় বস্তুটো অকমান হৈ যায়তো।
উম, সেইটো কাৰণে মানে এতিয়া হেৰি চবেই অকন খোৱা গ'ল যে, এ মানে কমি গ'ল।
উম।
এতিয়া আকৌ বনাব লাগিব। বনাম আৰু এতিয়া কেইটা বাজিছে। দচ এঘাৰটা বাজিছেহে বাৰট মান বনালেও
উম, সময় আছ
অ', মাইনা স্কুল দুটাতহে আহি বাৱাহ।
অ', দুটাত চুটি ন তাই?
উম।
গৰমহে যি এতিয়া মনালে পাৰিলে গোন্ধাইে যাব গ
তাকে ইমান মানে হেৰি চুই কৰি থাকিলে,
এইটো আমাৰ, অসমীয়াইটো কি জেঠ মাহ ন
উম উম!
বা জেঠ মাহৰ গৰম ডাল আহিছে আৰু দতিে লাহে লাহে
আহ আকৌ কাইলৈ বোলে তোমালোকৰ ওচৰত সিফালে মেলা আছে
ইয়াত,
হম
আহ কালি কালিলৈ আহ কালিলৈ হয় দিয়া জেঠৰ মেলাটো যে আছে মোৰ মেলা নাছে, চাও যে আচল্ততে মোৰ মাহঁতে জানি আহিলে হয় অ' কাইলৈ আছে নেকি অ সনা ক থাককাে শুনিছো হয় দিয়া আছে অ'
অ' মই মানে হেৰি এই লগৰ মোৰ লগৰে আমি একেলগে পঢ়া কলেজত
উম উম উম!
তাইৰ ছোৱালীজনীও আকৌ আমাৰ ছোৱালীৰ লগত একেলগে পঢ়া এ অকমান আগত ফোন কৰিছে বোলে হেৰি মেলা আছে কাইলে আহিবা আৰু
অকমান দূৰ হয় আৰু একে ওচৰত নহয় মানে তোমাৰ তুমি চোৱা নে মেলা?
মেলা মানে চাবলৈতো মন নাযায় ইমান গৰমত লৰা ছোৱালী তাগিদা। যাবই লাগে।
হয় দিয়া।
সেয়াাই এতিয়া তাই যদি মন নকৰে তেতিয়া নাযাওঁগে আৰু তাই যদি মন কৰে তেতিয়া এতিয়া আকৈ বেয়াও লাগে নহয় উম ন স্কুল খোলাৰ পিছত আৰু উ ইফালে সিফালে ফুৰিবলৈ যোৱা নহয়ে।
নহয় অ।
কমাই এদিন
গৰমৰ বন্ধত কৰ'ৰবাত যাবা চাগৈ
গৰমৰ বন্ধত ভাবিছো যাম বুলি!
উম যাবও লাগে দিয়া ল'ৰা ছোৱালীও অ অ ল'ৰা ছোৱালীও পঢ়ি। কৰি থাকে। গোটেই বছৰটো ন তাৰ মাজতে অকনমান হেৰি পালে বন্ধ ৰ পালে বা কিবা তেনেকুৱা নিলে ভাল লাগে তাহাঁতৰো মন বিলাক ভাল লাগে। বা দেউতাক মাকক অ' ভাল লাগে
অ' তাকে
ফুৰিবতো ভালেই পাওঁ আমিও সে বহুত পইচাও লাগে নহয়।
পইচাও লাগে ফুৰিবলৈ গলে।
বহুত লাগে।
আৰু মানে কি জানা ল'ৰা ছোৱালী থাকিলে বেছি খৰচ হয়।
বেছি হয় অ'
সিহঁতে মানে কি হয় খোৱা বোৱাটো ভালকে নকৰে যে ইটো কিনি দিওঁতে, সিটো কিনি দিওঁতে
হম।
এই তেনেকে বেছি খৰচ হৈ যায়গে।
বেছি হৈ হৈছে হয়।
এ হেৰিত বোলে সোণাপুৰত চাইড চিটি খুলিছে
অ'।
বৰ ধুনীয়া বোলে
তুমি গম নোপোৱা যোৱা নাই কিন্তু
গম হেই তেনেকে ময়ো শুনিছো সেইটো হে যোৱা নাই
অ সেই দেখুৱাব পাৰিবা হেৰিত
অ তাকে গৰম বন্ধত বোলো তালে এদিন লৈ যাও নেকি কি
তাতে মানে বহুত ধুনীয়া হেৰি কৰি খুলিছে মানে
অ
তাকে ভাবিছো গুৱাহাটী গলে গুৱাহাটী যাব লগা হৈয়ও আছে যেনিবা
অ
ত আৰু মোৰ সেনেকুৱা টেষ্ট কেইটা মানো আছে আৰু মানে এেনেকে যাব
অ তেনেকে আহোতে মিলাই সেই পেলে সোমাই আছে
তাকে তাক তাকে
তাকে এটাই মানে কৈ মাজতে এদিন কৈছিলে ক মা এনেকে তালে গৰম বন্ধত তালৈকে যাওঁ নেকি এদিন কনো গৰম টো বেছি পৰিলেহে তালৈ গ'লে কৈছে নহয় ভিতৰতহে চাব লাগে
অ ভিতৰত এইবিলাক চব হেৰি নহয় উম
ত ভিতৰতহে চাব লাগে একো নহয় এদিন যাম দিয়া বোলো দিয়া দেতা যদি আজৰি হয়
দেখুৱাবা দেখুৱাবা তাহাঁতক দেখুৱাব লাগে এইবোৰ অ
উম
কিবা নহয় কিবা অকণতো শিকিব
অ অ ভ্ৰমণতটো বহুত জ্ঞান হয় ন বহুত জ্ঞান বাঢ়ে সেনেকোৱা আকৌ বিভিন্ন জেগা দেখুৱাব লাগে নিব লাগে বিশেষকে পঢ়া ল'ৰা ছোৱালী পা পঢ়ি থকা অৱস্থাত
তাকে এতিয়া মানে ছেভেন পাইছে তো চাইন্সৰ কিবা কিবি পাইছে সেইখিনি আকৌ যদি চকুয়ে ভালকে চাই দেখা পাই আহে প্ৰেক্টিকেলি বেছি
অ সেইটোৱে এইটো প্ৰেক্টিকেল হৈ গ'ল ন দে শা আৰু সোনা দু টো মানে পাৰ্থক্য আছে নহয়, দুটাৰ মাজত।
সেইটোৱে বস্তুটো তেনেকে বোলোঁ এবাৰ দেখাই লৈ আহোংগৈ নেকি গৰম বন্ধতে। এনে ছায়েন্স মিউজিয়ামলৈ গৈছে তিনি চাৰিবাৰ মান।
অ এই খানাপাৰাতে আছে যে।
তালে গৈছে। ইয়ালৈহে যোৱা হোৱা নাই বাৰু ইয়াত খোলাও বেছি দিন হোৱা নাই নহয়, অ। তাকে।
ভাল বস্তু কেইটামান বনালে কিন্তু গুৱাহাটীত।
বনালে বনালে উম এই শ্বহীদ ভৱনটো ইমান ধুনীয়া বনাইছে গলোঁ নহয়।
টো তাৰপিছত অ বীজখন অ, এইখন।
ব্ৰহ্মপু্ৰৰ পাৰত।
পাৰ্ক হেৰিখন অ উম অ উদ্যানখন অ।
তালকো গলোঁ, গোটেইখন চাই মানে আমি যোৱা দিনাখন বৰষুণ আহিল। গোটেইখন চাই শেষ কৰিব নোৱাৰিলোঁ।
অ, সেইখনো মোৰ। ধুনীয়াকে বনাইছে এয়া পাৰ্কখন সতিৰাধিকা খন।
উম। আকৌ দলংখনো গৈ
উম, এইখন হেৰি কি আছিলে ভাস্কৰ কুমাৰ ভাস্কৰ বৰ্মা নেকি? দলংখনৰ নাম গত-
অ।
নাই নাই ভাল বস্তু কিত কেইটামান বনাইছে কিন্তু।
উম।
ধুনীয়াকৈ বনাইছে।
আৰু আজিকালি কিবাবিলাকো দি থাকে নহয়। তে ডিটেইলছত তাকে দেখুৱাই থাকে যে তা তেওঁলোকে। ধুনীয়াকৈ।
তাকে, বাৰু হ'ব দিয়া ন'।
অ', ঠিক আছে দিয়া ঠিক আছে উম।